হেল্ল' হেল্ল' বাইদেউ
কওকচোন
আপুনি বোলে মেটেকাৰ বেগ বনায়?
হয় মই বনাওঁ৷
আপুনি কব পাৰে নেকি আপুনি কেনেকৈ বনায়?
ক'ব পাৰিম৷
অ কওকচোন
বিলত যাওঁ, বিলত মেটেকা লাগি থাকে, গজি থাকে যে। বিলৰ পৰা গৈ কিনি কাটিও কাটি কিনি মানে এসপাকে কাটো আৰু ঠেলা এক ঠেলা লৈ আহো তাৰপিছত ধুনীয়াক ঘৰত আনি কিনি চাফাকে ধুই-পখালি লওঁ, তাতে ক'লা-ক'লা কিছুমান কিবা থাকে যে যাতে হাতত লাগি কিনি খুজতি নহওঁক বুলি কিনি সেইটো ধুনীয়াকে কাটো, কাটি পেলাই ধুনীয়াকে বান্ধি লওঁ। বান্ধি কিনি ৰ'দত দিওঁ এসপ্তাহ, তাৰপিছত শুকোৱাৰ পিছত ঘৰত আনো, আনি পেলাই ধুনীয়াকে এটা চাইজৰ এটা চেপ দি কিনি কটো, কাটি কিনি বেগ বনাওঁ থাৰ্ম'কলাৰ লওঁ, থাৰ্ম'কলাৰ দি ধুনীয়া ধুনীয়া মানে যেনেকে যেনেকে বেগ চেপ লাগে সেইটো দি ধুনীয়াকে থাৰ্ম'কলাৰত মানে চেপ কৰি লওঁ তাৰপাছত উম টেপেদি মাৰি লওঁ, যাতে ওলাই নাযাক, তাৰপাছত হেড পিং আছ নহয় হেডপিঙে সহায় দি মই মেটেকাৰ বেগ বনাও, সেইবোৰ মেটেকাত যেনেকা আপোনাক কি ধৰণৰ বেগ লাগে?
মোক বাইদেউ কাপোৰ সোমা লাগে আৰু পাৰ্চ লাগে, আপুনি বনাব পাৰিব নিকি?
পাৰ্চো বনাওঁ, কাপোৰ সোমোৱাও বনাওঁ, হাতত লোৱা পাৰ্চ বনাওঁ আৰু এনেকা আজিকালি নিউ নিউ ডিজাইনৰ বেগ আছে নহয়, সেনেকুৱা ধুনীয়া ধুনীয়া ডিজাইনৰ বেগো বনাব জানো। অ', আপোনাক পাৰ্চ, হাতত ধৰা পাৰ্চ আৰু বেগ লাগে, হয়?
হয় বাইদেউ। আপুনি কিমান দাম তাৰ ক'ব পাৰিব নে?
অ', এনেকাে কাপোৰ সোমোৱা বেগ হ'লে এনেকা পাঁচশ, মানে অকমান ডাঙৰটো। আৰু যদি এনেকা অকমান সৰু যদি হয় এনেকেই চাৰে চাৰিশ আৰু যদি অকমান ধুনীয়া ডিজাইনৰ লাগ গে তেতিয়া হ'লে সেইটো চাৰে পাঁচশমান পাব আপুনি।
অ' আৰু হাতত ধৰা পাৰ্চটো ক'ব পাৰিব বাইদেউ?
অ', সেইটো বেছি দাম নহয়, আঢ়াইশ। তাতে ধুনীয়াকে মই ঊল সূতা দি ধুনীয়াকে ফুল গুঠি পলাই সৰু-সৰু মণি গুটি দি পুৰা ডিজাইন কৰি দিওঁ, যাতে দেখি দিজাই ধৰ ধুনীয়া লাগে।
হয় বাইদেউ।
সেইটো কৰিব কাৰণে ধুনীয়াকে উম মেটেকা বেগ বনোৱাৰ পিছত ফিনিচিং হোৱা, হয়, হয়, তাৰপাছত বানিছ মাৰো, বানিছ মাৰি পেলাই ৰ'দত দিওঁ, ৰ'দত দুদিন দিয়াৰ পিছত ধুনীয়াকে যেতিয়া শুকাই যায় তেতিয়া জিলিকি থাকে। জিলিকাৰ পিছত ধুনীয়াকে ফুল-চুল গুঠি এমব্ৰডাৰী কৰি কিনি ফুল আৰু মণি গুটি চব লগাই পলাই ফিনিচিং কৰি কিনি আপোনাক দিব পাৰো।
হয় বাইদেউ, আপুনি ক'ব পাৰিব নেকি আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছে এইটো বেগ বনোৱা?
হয় মই ক'ব পাৰিম মই বেছি সময় হোৱা নাই এইটো আৰম্ভৰ পৰা, এনেকাই চাৰি-পাঁচ মাহ মান হৈছে মই শিকা মানে।
অ', আপুনি এতিয়ালৈকে কেইম, কেইটা বেগ বিক্ৰী কৰি ল'লে?
মই বৰ্তমান এতিয়া বেগ বিছ-ত্ৰিছটামান কৰিছোঁ।
অ', আপোনাৰ কিমান দিনৰ পাছত বনাব পাৰিব?
মই এতিয়া বৰ্তমান বনাই থাকো প্রায়ভাগে আপুনি যদি অৰ্ডাৰ দিছে এতিয়া আপোনাক কেতিয়া লাগে আপোনাক মই দিব পাৰিম আপুনি ক'লে মানে।
অ', আপুনি কালিৰ পৰা বনাই দিব পাৰিবনে?
অ মই আজিৰ পৰা আজিৰ পৰা বনাম আপোনাক কেতিয়া লাগিব সেইটো কওঁক।
অ' মোক চাৰি পাঁচ দিনৰ পাছত লাগিছিলে বাইদেউ।
ইমান দিন দেৰি নালাগে বৰ্তমান মই সোনকালে আপোনাক বনাই দিম তিনি দুদিনৰ ভিতৰত আপোনাক দি দিম দিয়ক।
অ' তেনে ভালেই আছে।
হয় আপোনাক অকল কাপোৰ থোৱা বেগ আৰু হাতত ধৰা পাৰ্চ হে লাগে?
হয় বাইদেউ।
আপোনাক ডিজাইন কৰি দিম না ডিজাইন নকৰাকে দিম।
সেই কাপোৰ থোৱা বেগতে ইমান ডিজাইন নালাগে নিকি পাৰ্চটোত অলপ ভালকে ডিজাইন দিব।
আপোনাৰ সেই বেগ খন ধৰ কোনবা কোনবা ডিজাইনত কাপোৰ থোৱা বেগত চেইনটো থাকে কোনবা কোনবা নাথাকে আপোনাক এতিয়া বৰ্তমান চেইন থাকা লাগিব নে নাথাকা লাগিব?
অ মোক চেইন থাকা লাগিব বাইদেউ।
হয় ঠিক আছে মই আপুনি কোৱা মতে মই বনাই দিম।
হয় বাইদেউ ধন্যবাদ। আৰু আপ আপোনাৰ বেগৰ দোকান আছে না আপুনি এনেই হলচেলত বিক্ৰী কৰে নেকি?
নাই মই ঘৰতে বনাওঁ আৰু ঘৰৰ পৰাই বেচোঁ হ'লচেলতো দিওঁ যদি এনেকা আপুনি বেছিকে মতলব দছটামান যদি আপুনি লৈ যায় আপোনাক এটা বেগত দামটো ফ্ৰী কৰি দিম। মানে মোৰ দোকান নাই মই ঘৰৰ পৰাই বিক্ৰী কৰোঁ।
অ হলচেলত ললে কিমান পৰিব নো?
হ'লচেলত এনেকৈ নিবিচোঁ কিন্তু দহটামান বিচিলে মানে আপোনাক মই পাঁচটা, এনেকৈ ধৰ দহটাৰ দামটো এটাৰ দামটো মানে নোলোৱা নলওঁ। আপোনাক তুমি যদি ছৰি আপুনি যদি দহটা অৰ্ডাৰ দিয়ে মোক মই এটা এটা বেগৰ দাম নলওঁ আৰু নটা বেগৰ দামটো ল'ম।
আবৌ
আপোনাক এতিয়া সৰু বেগটো লাগে না ডাঙৰ বেগটো লাগে আপুনি ক'ব পাৰে?
আপুনি মোৰ সৰু বেগ পৰচ আৰু কাপোৰ থোৱা বেগটো‌ যেতিয়া বনাই কিনে ঠিক কৰিব তেতিয়া মোক জনাই দিব বাইদেউ।
অ ঠিক আছে আপুনি এতিয়া অ বেগ যে ল'ম বুলি কিনি কৈছে। দহটা এইটো কোনটো বেগ মানে কোনটো বেগটো ল'ব মানে পাৰ্চ ল'ব নে কোনোবা বেলেগ ডিজাইনৰ নিউ নিউ ডিজাইনৰ আপুনি কি কাঞ্চন
হয় বাইদেউ মোৰ সৰু মৰুকে দোকান আছে বাৰু তাতে মই আপোনাৰ হাতেদি বনাৱো বেগটো বিক্ৰী কৰিব বিচাৰি আছোঁ।
ঠিক আছে আপুনি যদি দোকান দিছে আপোনাক বেগ লাগে আপোনাক এটা ডিজাইনৰে বেগ লাগিব নে বেলেগ বেলেগ ডিজাইনৰ বেগ লাগিব?
অ বাইদেউ মোক আপুনি দচটা পাৰ্চ বনাই দিয়ক আৰু কাপোৰ হুমা বেগটো দহটা লাগে আৰু আৰু বেলেগ বেলেগ নিউ ডিজাইনৰো ওলাইছে বুলি কৈছে আপুনি বাইদেউ হয়নে? অ সেইটো ধৰণৰ আপোনাৰ যিমান আছে সেইটো সকলো ধৰণৰ মোক বেগটো পেক কৰি দিব মই হ'লচেলত লৈ লওঁ।
ঠিক আছে। আপোনাক অহ্ গোটেইখিনি বেগ মানে লাগে কিন্তু কাপোৰ থোৱা বেগটো দচটা আৰু হাতত ধৰা বেগটো দচটা। তাৰ পাছত এনে নিউ ডিজাইনৰ ধুনীয়া ধুনীয়া ওলাইছে সেইটো বেলেগ বেলেগ আপোনাক লাগিব এটা এটা লাগিব না এটা ডিজাইনৰ নে দুটা তিনিটা বা চাৰিটামান লাগিব?
অ মোক যিমান পাৰে সিমান বেলেগ বেলেগ ধৰণৰ ডিজাইন কৰি কিনি দিব।
আপোনাক ধুনীয়াকৈ কু'বা 'কুবা চিম্পলটো দিম নে মানে চবটোৱে ধুনীয়া মডেল আছে নহয় আজিকালি ধুনীয়া ডিজাইন কৰি দিব পাৰে। আপোনাক ডিজাইন কৰি দিম নে? এনেকৈ চিম্পলটো দিওঁ।
মোক ডিজাইন কৰি দিব। কু কি এতিয়া বহুতো ধৰণৰ ছোৱালী কেইটাই এতিয়া ভাল ভাল ডিজাইনৰ বেগ বিলাক ধৰিব বেছি ভাল পায় সেইকাৰণে মোক যিমান পাৰে আপুনি সিমানে ধুনীয়া কৰি ভাল ভাল মডেলৰ বনাই কিনি দিব। হেল্ল পাৰে যদি দিব।
মই পাৰিম কিন্তু এতিয়া ডিজাইন কৰি দিয়া বেগটো অকণমান দামটো বেছি লাগিব।
অ কিমান পৰিব?
আপুনি দোকান আমাৰ তাত ঘৰত আহিব তাৰপিছত ধুনীয়াকৈ সুধি কিনি ধুনীয়াকৈ বেগ পানী চাই পেলে যাব পাৰিব।
মই যে কৈছো আপোনাক হলচেলট বেগ লম বুলি এইটো আগৰ পৰা বনোবা আছে নে আপুনি বনাব?
অঁ কেইটামান বনোৱা আছে আৰু কেইটামান নতুন নতুন ডিজাইন বনাই আছো এতিয়া বৰ্তমান
সেইটো যে মই হয় বাইদউ।
আৰু ধুনীয়াকে বনাম আৰু দুটামান নিউ নিউ ডিজাইনৰ আহিছে ফটো মই চাইছোঁ এতিয়া আৰু সেইটো ধুনীয়া ধুনীয়াকৈ বনাম।
হয় বাইদেউ মোৰটো সকলো ৰ্পচ সকলো বেগটোত দিব কাৰণে আপোনাক আপোনাৰ কিমান সময় লব আপুনি?
আপোন দছটা বনাওতে লাগিব এসপ্তাহ এসপ্তাহ নালাগে বৰ্তমান সেইটো সৰু হাতত ধৰা পাৰ্চটো আৰু সেই কাপোৰ সোমোৱা বেগটো। এইটো এসপ্তাহ লাগিব আৰু বাকী ধুনীয়া-ধুনীয়া বেগ ডিজাইন কৰাটো সেইটো আছে। এইতো বনাই থোৱাই আছে সময় নালাগে আপোনা এসপ্তাহ বা দুসপ্তাহ ভিতৰত আপুনি পাই যাব।
হয় বাইদেউ আপ এইটো পাৰ্চ ল'ব কাৰণে আপোনাৰ তাতে আহিব লাগিব।
হয় আপুনি চিলিপ মানে মই লিখি দিম আপুনি আহিব তাৰ পাছত চাই পেলাই আপুনি নিজে লৈ যাব তেতিয়া ভাল আৰু।
আপুনি এড্ৰেছটো ক'ব পাৰিব নেকি?
মই এড্ৰেছটো ক'ব পাৰিম আপুনি বনপৰা সেই বিলখন আছে নহয়
হয় বাইদেউ।
অকমান আগত আহিব সেইখিনিতে আমাৰ ঘৰ আছে।
হয় বাইয়।
তেতেলীজোপা এটা আছে।
হয় বাইদ।
গত আহিব তাতে আমাৰ ঘৰ আছে। আপোনা আপুনি ফোন কৰি দিব মই বাটত ৰখি থাকিম আপুনি মোক দেখিলে গম পাব। চিনি পাব নহ'লে আপুনি সুধিব ৰাস্তাত অহা যোৱা মানুহ থাকে নহয়। তাক আপুনি সুধিলে গম পাব। যে মেটেকা বেগ বনোৱা ঘৰটো আপুনি চিনি পাই নে? মোৰ নামটো ক'ব ৰৈমালি বড় বুলি।
হয় বাইদেউ।
তেতিয়া আপোনাক কৈ দিব জনাই দিব চিনি পোৱা মানুহে।
হয় বাইদেউ যেনে আপ মোৰ সকলো বেগটো ল'ব ধৰিলে মোৰ দুসপ্তাহ মানত হৈ যাব না?
হয় আপুনি দুসপ্তাহ মানে কালি পৰহিৰ ভিতৰত আপুনি আহি কিনি চাই যাব তাৰপাছত দুসপ্তাহৰ ভিতৰত আপোনাক বেগটো মই
হয় বাইদউ হয় বাইদ দউ' ধন্যবাদ আপোনাক। আপুনি মোৰ বেগটো মানে পেক কৰি থৈ দিব, মই আহি যাওঁ। অঁ মোৰ চাব কাৰণে সময় নাইছ চাগে ক্ষমা কৰি দিব মেম। লিগ ডাইৰেকে আহি কিনি আপোনাৰ পৰা লৈ লওঁ, আপোনাৰ লগত কথা পাতি ভাল লাগিলে বাইদেউ।
থেংক ইউ ধন্যবাদ।
থেংকইউ, আপোনাৰ দিন খু সুকলে যাওঁক, ধন্যবাদ মেম।
ধন্যবাদ।